হেল্ল'
হেল্ল'
নমস্কাৰ খাইছা শুনা পাইছো শুনা পাইছো।
সব আছে আচ্ছা! বাকী কোৱা, আজি দিনটো কেনেকুৱা গল? মোৰ, ঠিক ঠাক। গৈছে ভালে গৈ, বাকী
অম্বুবাচী মেলা চলি আছে আমাৰ ইয়াত।
মালিগাওঁত ন?
অ
এতিয়াতো যাতায়তৰ মানে বহুত বহুত প্ৰব্লেম হ'বা চাগে এতিয়া যাতায়তৰ
তাকে বহুত প্ৰব্লেম হ'ব।
এতিয়া শুনিব পাইছো তলৰ ৰাস্তা বন্ধ থাকিব। ত' উৰ উৰ উৰণীয়া সেঁতু টো দি সবে হাজিৰা কৰিব
উম তাকে তাকে অকমানতো সমস্যা হবই দিয়ক
অনেক সমস্যা হ'ব, আৰু ভাবিছা বহুত দিনলৈ ঘূৰিব যাবা
যাম বুলিতো ভাবিছোঁ, আপুনি?
মই যাম, মই উলাই কিনে ইচ্ছা কৰিম যাব। বাট ছয়টাৰ ভিতৰত গ'লে সময় উলাব লাগিব।
হুম,
যাতায়াত বন্ধ কৰি দিয়ে।
বন্ধ নেকি, মইতো গ গম নাপাওঁ কি কিবা দিছে এইবাৰ মই গমে পোৱা নাই।
অ', শুনামতে পৰা ছয়টাৰ পিছতে, যাব
সেনেকে, মই গম পোৱা নাই দেই এইবাৰো, কিবা চলি আছে এইবাৰ একদম একো খবৰে পোৱা মই আমাৰ, কিবা কৰি আছে।
বাকী বাকী চব কেনেকুৱা চলি আছে
বাকী ভালে আৰু খবৰ পাতি তোমাৰ
ঠিক ঠাক কি হয় কবাৰ দূৰত কবাৰ দূৰত ঘূৰিব গৈছিলা
এবাৰ একদমেই ফুৰিব যোৱা নাই তুমি
অ মই গৈছিলো বনাৰস গৈছিলো গৈছিলো
অ বনাৰস গৈছিলা ন কেনেকুৱা লাগিল গৈ
বহুত ধুনিয়া লাগিছে তাতে বহুত অলি গলি অলি গলি আছে অলি গলিয়ে হেৰাই গৈছো
বুলি মই
বহুত গলি আছে
গৈ পোৱা নাই যে শুনিহে আছো মই উম
ইমান ঘাঁত আহে চব ঘাত ঘূৰি তাতে গংগা আৰতি হয় গগা কি হয় গংগা কি
গংগা আৰতি হয় ন উ
যাবা যাবা বতাত পাৰিলে অলপ ফটো গলে
গলে ঠাণ্ডাৰ টাইমত যাম
অ মই মানে মে' মাহত দিনত আছে বহুত গৰম বহুত গৰম উ
উম আপুনি আপুনি আপুনি এতিয়া ক'ত আছে অলপমান হেৰি চাউন্ডটো কিবা ভাল কে অহা নাই সেইকাৰণে ক'লোঁ
তিয়া ঠিকে হোনা পাই আছা
অ পাইছো পাইছো এইবাৰ শুনা পাইছো
অ বাকী ক'বাত ঘূৰিব যোৱা প্লেন বনাই হ
হা ভাবিছো বানাৰছ যাম বুলি
যাবা যাবা বান
উম হম বানাৰছ যাম বুলি ভাবিছো
কিবা দৰকাৰ পৰিলে
অ তুমি ক'ব পাৰিবা ন কিবা দৰকাৰ পৰিলে
পাৰিলে কাম কৰিবা আছি ঘাট বুলি এটা ঘাট আছে, তাতে ৰাতিপুৱা
উম
ক
তোমাৰ আৱাজটো একদম ভালকে অহা নাই
উ
এতিয়া এতিয়া আহি আছে
হয় এতিয়া ভালকে আহিছে এইবাৰ, এইবাৰ
এইবাৰ ভালকে আহিছে ন? আতছা। এটো বোলো যে, বানাৰস গ'লে যোগাযোগ কৰিবা, ট্ৰাই কৰিবা, জনাই দিম ক'ত ক'ত যাব লাগিব কেনেকুৱা মই গৈছিলো মানে বহুত বস্তু মানে এৰি থৈ আহিছো টো যাব পৰা নাই। সময় নিমিলিল। ত তেনেকুৱা সময় মিলাই কিনে যাব পাৰিলে আশী ঘাট যাবা, আশী ঘাট যাবা আশী ঘাট ৰাতিপুৱা ৰ পৰা ৰাতিপা পাঁচটা বজাৰ পৰা গংগা আৰতি হয়। টো ৰাতিপুৱা যিটো গংগা আৰতি হয়, টো‌ বহুত ধুনীয়া হয়তো চাবা। চেষ্টা কৰিব চাবৰ কাৰণে ৰাতিপুৱা উঠি কেনে কিন্তু ৰাতিপুৱা বহুত
ভিৰ হয় ন? অ', ভিৰ হয়, ভিৰ হয়, বুলিও শুনিছিলো মই।
নাই, নাই ভি নহয়, ৰাতিপুৱা সোনকালে উঠিব লাগিব পাঁচটা বজাৰ পৰা ষ্টাৰট ষ্টাৰ্ট হয়।
অ', চাও ৰবা তাকে। যদি পাৰো তেতিয়া ৰাত ৰাতিপুৱা যাম, নহ'লে গধ ধূলি যোৱা হ'ব আৰু।
উম, এ এই আশী ঘাটতো চাব ট্ৰা চেষ্টা কৰিব এইটো বহুত ধুনীয়া হয়। গধূলিতো ধুনীয়া হয়, অ। যোনটো গধূলি হয়, ঘাট বুলি কয় তাতে হয়, তাত ধুনীয়া বা ৰাতি ফটো যোনটো হয়, ন এইটো বহুত ধুনীয়া।
অ', তুমি কাৰ কাৰ তুমি কাৰ লগত গৈছিলা?
মই ফেমিলি আছিল, চব ফেমিলিয়ে গৈছিলো আমি।
অ', অ', বাকী কেনেকুৱা লাগিল গৈ?
বহুত ধুনীয়া যোৱাতে ভাল অভিজ্ঞতা আছিল। ধুনীয়া ভাল লাগিছে বহুত ধুনীয়া জেগা হয়।
উম। আতচ্ছা ভালে লাগে ন গৈ? মোৰতো যোৱা হোৱাই নাই দিয়কচোন। উপায়ো নাই। যাম যাম যাম কে ৰখোতে ৰখোতে যোৱাই নহয়, অ' মই গ'লো গলো গ'লো।
ধুনীয়া
উম, মই গ'লো। ভালে লাগিল, বিৰাট ভাল লাগিল। ধুনীয়া, বতৰো ঠাণ্ডা। মইয়ো ফেমিলিৰ লগত গ'লো এইবাৰ। উম।
বহুত ধুনীয়া ন' চিক্কিম? চিক্কিম কৰিবত বোলে বৰফত গৈছিলা?
অ' বৰফত গৈছিলোঁ, য়ামথং ভেলী গৈছিলোঁ।
বৰফত- বৰফত কি কৰিলা? কেনেকুৱা লাগিল বৰফ?
একদম ধুনীয়া। উম, বিৰাট ধুনীয়া।
ছিলো জিৰ' পইণ্ট, তাৰ লকে। মানে বহুত বৰফ প্ৰচুৰ বৰফ তাতে একদম মানে গোটেই পাহাৰ একদম বগা - বগা পৰ্বত, বগা - বগা হৈ থাকে।
আমি যাওঁতেও সেনেকুৱাই মানে, ঠিকছে।
ত বহুত ছবি- ছ- ছবি তুলিছা বহুত চাগে? ছবি তুলিছা?
অ' তুলিছোঁ - তুলিছোঁ
ময়ো- ময়ো বহুত
তো লাগিবই। ইমান দূৰ গৈছো যেতিয়া উম,
হয়।
ভালো লাগিল বাৰু মাহঁতৰ লগত চবে একেলগে মিলি।
এবাৰ, এটা ঘুৰিব যাব লাগে। দূৰত কব নিজে আৰু এতিয়া ৰাতি ভাত কিহেদি খাবা?
মই সেয়ে সুধিব ওলাইছিলো আপোনাক ভাতকিহেৰে খাব চাম না মই ভাত নাখাও চাগে অলপমান মানে হেৰি হৈ আছে খাব মনতো যোৱা নাই গা চা ভাল নাই মানে অলমান।
আচ্ছা আজি একো বিষয় একো নাই তাকে আলু পিটিকা ডালি হাত,
অ নাই নাই এ গ
অ নঅবনা সেইটোয়ে
গৰম যিমানহে পৰিছে গৰমৰ লগতে কথা আৰু
এটোয়েই কা কালি দেওবাৰ কালি দেওবাৰ কি প্লেন
তাকে ভাবিছো ঘৰৰ অম্বুবাচী মেলা গালি পৰহি পৰা হেৰি হ'ব ন উম কাইলে বা কি কৰো চাং তাকে কি কৰিব পাৰে অলপমান মানে ভাবিছো ত' ঘৰ চৰ বিলাক চাফা কৰি পিনে থাকিম মাক অ অকণমান সহায় কৰি দিম আৰু
অ ভাল ভাল
কৰিব
হেটোত হয়
ন মইয়ে কৰো দিয়কচোন গোটেই ঘৰৰ কাম ৰাতিপুৱা চাৰিটা বজাতে উঠো চাৰিটা উম চাৰিটা বজাতে উঠি বাচন চা বাচন ধুই ঘৰ সাৰি ঘৰ মুচি কাপ কাপোৰ ধুই হেৰি ভাত চব বনাই মাক খুৱাই পঠাও এনেকে তাৰপিছত ত দাদা আৰু বাও যায় সেনেকে খোৱাই পঠাও আৰু
ধুনীয়া ধুনীয়া
উম দুপৰীয়া আৰু তি টিফিন পঠাব লাগে দুপৰীয়া টিফিন নিব আহে মায়ে কেতিয়াবা ত খাব আহে দুপৰী হেল্ল'
আত্ছা
অ মা দুপৰীয়া কেতিয়াবা কেতিয়াবা খাব আহে উহুমম তাৰ পিছত গধূলি ধূপ চাকি জ্বলাই চবকে চাহ পকী এনেকে বনাই দি। গধূলি সময়খিনি তাৰপিছত ৰাতি আকৌ ভাত বনাব হয়ে ভাত ভাত বনাই খাই মেলি পঢ়ি গোটেই ৰাতিটো পঢ়ো আকৌ ৰাতিপুৱা দুই ঘন্টা মান শুই উঠিব হয়।
আচ্ছা, তেনেকুৱা মন দিনটো মানে তোমাৰ তেনেকুৱাই যায়
অঁ দিনতটো সেনেকে যায় ঘৰৰ কাম কৰোতে কৰোতে মানে একদম কাপোৰ নহনো লা নহয় নহয় মাহত এনেকে খুলি থৈ যায় ধুব লগাগে হয়। ঘৰৰ সকলো কাম মোৰে আৰু দায়িত্ব ঘৰৰ দায়িত্ব মোৰে উম।
ধুনীয়া ধুনীয়া বহুত ভাল কাম কৰি আছা তুমি টিফিন বনোৱা। ভাজে থে টফিন লৈ থিয়ৈ
টিফিন টিফিন টো লৈ
টিভিন টো লৈ যায় অঁ অঁ অফিচটোৰ দূৰ হ'ব।
নাই কেতিয়াবাহে খাব আহে মানে নিনিলে মানে খাব আহে।
আত্চ্ছা।
আৰু এটা দুটা চব্জি নবনাও মানে মই। চব্জি বনালে ঠিকছে চব্জি বনালেও বেছিকে বনাবলগীয়া হয়। কি বনাও মানে ইদম মুদৰ ওপৰত কথা আৰু সেইদিনা মাংস মাছ কি, আজি হেৰি বনালো মাৰ কষ্ট হব বুলি ময়ে মাছ আনি পিনে ধুই মেলি ভাজি ঔটেঙা আৰু ঢেক কিয়াৰ লগত বনালো।
পঠাইছা।
টিফিনত মই কেতিয়া নাই টিফিনত চবৰ কাৰণে বেলেগ বেলেগ মায়ে ভাত খায় বেলেগ নাখায় আৰু। তোইছত দাদাক আৰু কেতিয়াবা ভাত দিও কেতিয়াবা লুচি কেতিয়াবা ৰুট টি কেতিয়াবা পাস্তা, চাওমিন এনেকে আৰু। আৰু ভোকত ভোকত থাকিলে অহ অ খোৱা বনাব পাৰো আৰু।
ধুনীয়াকে ধুনীয়াকে এবাৰ ঘৰত মাতিবা।
অ আহিবা আহিবা, হেক এইফালে কেতিয়াবা আহিলে মানে, এতিয়া অম্বুবাচী মেলাতে আহিব পাৰা।
অঁ আচ্ছা-আচ্ছা, এইটো চাইডে গ'লে এবাৰ যাম, ভাল কিবা ধুনীয়া খোৱা বস্তু বনাবা।
বনাম বনাম- বনাম, একদম নিশ্চয় আপুনি আহিব অঁ। দিয়া নহ'লে আহিবা বাকী, ঠিক আছে দেই, উম।